শুনিছ নাই?
শুনিছোঁ শুনিছোঁ
কি খবৰ বহুত দিন খবৰ খাতি নাই
খবৰ আৰু দিব লাগে নে ফুৰিবলৈ গৈছিলোঁ আক
ক'ত ফুৰিবলৈ গৈছ
মাজুলী হেন অসমৰ ঠাইত
আচ্ছা তই প্ৰসিদ্ধ মাজুলী
ইমান গম নোপোৱাকে যোৱা নাই বাৰু ইনষ্টাগ্ৰাম ফেচবুকত সকলোতে মোৰ ফটো উপলব্ধ আছে।
অ মই আকৌ ইনষ্টাতো একাউণ্টটো ফ'ল' কৰা নাই আৰু মই ইনষ্টা ইমান নাচাওঁ। কেতিয়াবা ৰিল এটা চাওঁ আউ
হঅ
আমাৰ ঘৰত হেই তোৰ জিঅ'ও নচলে এয়াৰটেলো নচলে কি কবি আউ একোকেতো ছচিয়েল মিডিয়াটো বাদেই এইটোও- এটা ভিডিঅ' চাবলৈ তোৰ দহ মিনিটমান লাগে।
অ অ ঠিকেই আমাৰ ফালেও তেনেকুৱাই বৰ্তমান কিন্তু এয়াৰটেল টো ঠিকেই চলি আছে জিঅ' টো অলপ বেয়া। জিঅ'টোত বহুত বাৰ কমপ্লেইন দিয়া হ'ল কিন্তু কমপ্লেইনটো আজিলেকে সিহতি লয়, কিন্তু কাম খিনি কৰি নিদিয়ে আমাৰ ইয়াত এতিয়া এট এট টা টাৱাৰ এটা লাগে কিন্তু সিহতি ইমান কমপ্লেইন দিওঁতেও সিহঁতি কথাটো গুৰুত্ব ভাৱে গুৰুত্ব সহকাৰে নলয়।
হয়, হয় এই মই এয়াৰটেল চলাওঁ নহয় দুটাকে চিম কেইবাৰটো আজিলেকে হেই ৰিপৰ্ট মাৰিলো
ৰিপৰ্ট মাৰিয়ে থাকোঁ তথাপিও একো গুৰুত্ব নিদিয়ে। সেহেতে কয় কি চাৰি ঘণ্টাৰ ভিতৰত আপোনাৰ নেটটো ঠিক হৈ যাব। এইটো এটা অস্থায়ী সমস্যা কিন্তু আজিলেকে তোৰ যিমান বাৰ কল কৰিছোঁ আজিলেকে সেই ইয়াৰ সমস্যাটো সমাধান হোৱাই নাই।
উম সেইকাৰণে এতিয়া এয়াৰটেলটো ভাল চলি থকা দেখিয়ে এতিয়া এয়াৰটেলটোত ব্যৱহাৰ কৰিছো কিন্তু জিঅ'টো পা এতিয়া কোম্পানীটোৰ ফোন আহি থাকে কেতিয়াবা, কেতিয়াবা। যে মোলে আপুনি ইমানতটো ৰিচাৰ্জ কৰিব লাগে আপুনি মাহেকত বহুত দিনত কৰা নাই এ সেই কাৰণে, কিন্তু সিহঁতক মই উল্টাই ক'বলগীয়া হয় যে আপোনালোকে প্ৰথম আপোনালোকৰ সেৱাটো ভাল কৰি লওঁক চাৰ্ভিচটো ভাল কৰি লওঁক, তেতিয়াহে আমি ইয়াত সেই ব্যৱহাৰ কৰিব।
অ' তোৰ দেখোন নতুনকে এটা উলিয়াতকৈ জিঅ'টোকে এয়াৰটেললে পৰ্ট কৰি দিব পাৰিলি হয়।
চিম মোৰ যথেষ্ট আছে, এয়াৰটেলৰ চিম তিনিটা আছেই। মোৰ দেউতাৰ নামত দুটা, মোৰ নামত এটা। আৰু চিম নালাগে আৰু, সেইটো জিঅ' টো জিঅ'ই হৈ থাকক। কাৰণ জিঅ' টো ভবিষ্যতলৈ ভাল হ'লে সেইটো চলিব ন?
অ', আচ্ছা। তাৰাপা এতিয়া কি ঘৰতে আছ নে কি?
নাই অকমান ওলাই আহিছিলো এইফালে ফুৰিবলৈ।
আচ্ছা। মই বোলো বহুত দিন খবৰ খাতি পোৱা নাই ক'তনো আছ কিনো কৰিছ
অ', সেইফালে ফল মূলৰ কেনেকুৱা? ফল মূল বিলাক কেনেকুৱা গছ পাতি?
এইফালে ফল মূলৰ গছ ইমান নাই, ওচৰতে নদীখন আছে যে।
উ
তোৰ আম কঁঠাল দুজোপা মান আছে আৰু বেছি নাই।
উ আমাৰ ঘৰত চাৰিজোপা আম আছে চাৰিজোপাই লাগিছে, তাৰে দুজোপা বহুত ধুনীয়া। দুজোপাহে অকমান মানে টেঙাটোও আছে আৰু পুকীয়া। কিন্তু দুজোপা এনেকুৱা ধুনীয়া মানে দেউতাই বিকি লৈ চাৰিশ টকা আনিছে সেইদিনাখন বজাৰৰ পৰা।
বা আমি আমি শুনিহে পালো কিন্তু, আজিলৈকে খাই পোৱা নাই আকৌ।
মই এদিন আনিছিলো তহঁতৰ ভাইৰলে, ভায়ৰে খালে ত বাকী মই মাজুলীলৈ গুচি যোৱা নাই জানো, মই নিজেই নেপালো। যিকেইটা মাজুলীলৈ লৈ যাবলৈ পালো
ভাইটিয়ে খালে মোলেহ নহয় নহয় আকৌ, মোলে এক্সট্ৰাকে আনিব লাগিব আকৌনো।
এ সেইবিলাক হ'ব, এতিয়াও ঘৰলে গ'লে দুটা এটা থাকে আছে চাগে ঘৰ ওচৰত। ঘৰলে তহঁতি নাযাৱ আক', আমাৰ ঘৰলে কেইদিন গৈ পাইছ?
অ' হয়, এই তোৰ হেৰি বাকী এই তোৰ ইণ্টাৰ্ণশ্বিপ কি কৰিবি, নে কৰিলি?
ইণ্টাৰ্ণশ্বিপৰ কৰা এতিয়ালৈকে উ কলেজৰ পৰা কৈছে যে আৰু তোমালোকক আমি নটিচ দিম, সেইমতে তোমালোকে কৰিবা। তাৰ পিছত লগৰ কেইটামানক সুধিলো, সিহঁতি ডিপাৰ্টমেণ্ট চাফ চিকুণ কৰিবলৈ গৈছিলে সিহঁতৰ ইনটাৰ্ণশ্বিপ বোলে সেইয়াই সেইটোতে হৈ গ'ল। কিন্তু আমাৰ এতিয়ালৈকে খবৰ দিয়া নাই বা গ্ৰুপত আমাক জনোৱাই নাই কেতিয়ালে ইন্ট্ৰ্ণশ্বিপ হ'ব। ইণ্টাৰ্ণশ্বিপটো সোনকালে হ'লে আমাৰ আজৰি হৈ লওঁ ন? এতিয়া আকৌ আগষ্টলৈ যদি হেৰি কৰি দিয়ে। এতিয়া আমাৰ এনেই প্ৰব্লেম হ'ব, এতিয়া খেতি বাতিৰ দিন আহিছে খেতিত নালগিলেও নহয়।
অ', আমাৰ কি হ'ল শুন আকৌ।
অ' ক?
হেৰি তোৰ আমাৰ যেনিবা জুলাই মাহটোলৈ নথওঁ বুলি কৈ তোৰ জুন মাহতে দহ তাৰিখৰ পৰা কৰি দিলে দেই ইণ্টাৰ্ণশ্বিপ বুলি। আমাৰ মানে তোৰ বিভাগৰ পৰাই কৰিছে। আমাৰ ছাৰ এজনে শিক্ষক এজনে তোৰ ইয়াত লিডটো লৈছে। সেইজনে আমাৰ ইণ্টাৰ্ণশ্বিপটোৰ বিষয়টো হৈছে তোৰ হেৰি নাটকৰ কৰ্মশালা, এ-এটাৰ ওপৰত।
অ'।
মানে তোৰ জুনৰ দহ তাৰিখৰ পৰা আৰম্ভ হৈ জু-জুনৰ ঊনত্ৰিছ তাৰিখে আমাৰ শেষ হৈছে। আমি মানে তোৰ বিশ দিনৰ এটা কৰ্মশালা কৰিছো, তাত। এইটো কৰিছো আমাক, নাটকৰ বিষয়ে শিকোৱা হৈছে আৰু আমাৰ মানে ছাৰজনে এটা স্ক্ৰিপ্ট লিখিছে, এখন নাটক।
অ'।
সেইখনে আমাৰ দৰে মানে প্ৰদৰ্শন কৰা হয়, এতিয়াতো দুদিনমান ৰিহাৰ্চেল হ'ল। আৰু এই দেওবাৰ, শনিবাৰে কেতিয়াবা বন্ধ হৈ যায়। আৰু কেতিয়াবা বৰষুণৰ কাৰণে ক্লাছ হোৱা নাই, সেইকাৰণে কেই দিনমান ক্লাছ বন্ধ হ'ল। গতিকে বিশ দিনটো মিলাই বোলে গৈ এতিয়া তোৰ, এই জুলাই মাহতো বন্ধ থাকিব, আকৌ তোৰ হেৰি আগষ্টৰ এক তাৰিখৰ পৰা সাত তাৰিখ মানলৈকে ৰিহাৰ্চেল কৰিব তাৰপিছত তোৰ নাটকখন প্ৰদৰ্শন কৰা হ'ব আৰু।
উম। তাৰপিছত সেইখনত ওপৰত তহঁতক লিখিবলৈ দিছে নে, নে অকল প্ৰদৰ্শনীহে হ'ব।
উম, কি হয়। এতিয়া আমাৰ এটেণ্ডেঞ্চৰ লৈছে, এটেণ্ডেঞ্চ সদায় লয়। এটেণ্ডেঞ্চৰ ওপৰত তোৰ মাৰ্কচ থাকিব তোৰ, চল্লিশ নম্বৰ তাৰপা আৰু কি কয়, অ' এটা ৰিপৰ্ট বনাব লাগিব দৈনিক কাৰ্য সূচীখিনিৰ এটা ৰিপ'ৰ্ট তৈয়াৰ কৰিব লাগিব। তাৰ ওপৰতো বিশ নম্বৰ দিয়া হ'ব আৰু নাট টকখনৰ প্ৰদৰ্শন যেতিয়া কৰিব লাগিব, ত' প্ৰদৰ্শনী পদ ভিত্তি কৰি চাৰে, চল্লিশ নম্বৰ দিব। মানে তোৰ প্ৰদৰ্শন প্ৰদৰ্শনী অনুসৰি তোৰ বিছৰ ভিতৰত কিমান নম্বৰ দিয়ে, সেইটো প্ৰদৰ্শনীৰ লগত কথা আৰু।
উম।
এতিয়া তোৰ আমাৰ এই নাটক খনৰ কাৰণে, কৰ্মশালাটোৰ ওপৰত এখনকে চাৰ্টিফিকেটো প্ৰদান কৰা হ'ব।
অ' তহঁতৰ তেতিয়া আ ডিপাৰ্টমেন্ট বিলাক, আমাৰ ডিপাৰ্টমেণ্টলৈ চাই লৈ বাকীবিলাক ডিপাৰ্টমেন্ট তেতিয়া বহুত ধুনীয়া। কলেজ খনত, কিন্তু আমাৰ ডিপাৰ্টমেন্টটোহে কিনো কৰি আছে জানো, এইচঅডি মেমে কৈছে বোলে তোমালোকক নটিচ দিম, তোমালোকে তেতিয়া কৰিবা। তাৰপিছত মেমক সহঁতক সুধিলে কয়, আমি তোমালোকক খবৰ দিম নহয়। তোমালোকে‌ কেলেই ও-ওপৰতে পৰি এনে হেৰি কৰি আছা, আ তোমালোকে বেলেগ বেলেগ কাম কৰা বুলি কৈছে।
আমাৰ এইচঅদি ছাৰে কি ক'লে শুন আকৌ
অ'।
আমাৰ লগৰ বহুতে যেনিবা এইটো ইণ্টাৰ্নশ্বিপ নকৰি, সদায়ে অ', ক-কলেজলে অহা যোৱা কৰি থাকিব লাগে যে এইটো কৰিলে।
অ'।
আৰু বহুত খৰচো হয়, আৰু আজিকালি তেলৰ দাম দেখিছই জানো। যি-যিমান বাঢ়িছে। ত' সেইটো ন কৰি ঘৰৰ ওচৰৰ স্কুলতে বা কম্পিউটাৰ পইণ্টত হেই কচিং কম্পিউটাৰ পইণ্টত শিকোৱাৰ কথা ক'লে
অঁ
কিবাটো ছাৰে নিদিলে নহয় কৈছে বিভাগৰ পৰা এটা ইন্টাৰ্নশ্বিপ কৰা হৈছে তোমালোকে বেলেগত গ'লে কি হ'ব
উম
তেনেকে বুলি কৈ মানে আমাৰ জোৰ জবৰদস্তি এইটোৱে কৰিবলৈ দিলে মানে
উম
এতিয়া তাৰে মানে তোৰ নিজৰ অসুবিধা দেখাই এনেকে স্কুলতে কৰিছে বাৰু আমাৰ লগত বেছি নহয় তোৰ চাৰি পাঁচটা মানেহে তেনেকুৱা কৰিছে বাকী আমাৰ বিভাগৰ বাকী খিনিয়ে সকলো খিনিয়ে আমাৰ বিভাগৰ সেই ইন্টাৰ্নশ্বিপটোৱে কৰিছে।
উম তেনেকে হলে বহুত ভাল তহঁতৰ ডিপাৰ্টমে ন্টৰ ছাত্ৰ ছাত্ৰী খিনি ল'ৰা ছোৱালী খিনিৰ পৰা ধৰি লৈ মানে হচ চচৰ বা হলেও বহুত খিনি ভাল তেতিয়া আমাৰ তেনেকুৱা নহয় আকৌ।
উম সেইটো তাৰপৰা সেই আমাৰ মানে ইনটাশ্বিপটো বেলেগৰ ডিপার্টমেন্টৰ লৰা ছোৱালীও কাৰণেও বি হেৰি মুক্ত কৰা হৈছে। আমাৰতো ইংলিছ ডিপাৰ্টমেন্টৰ এগৰাকী ছাত্ৰীয়েতো জইন কৰিছে আৰুতো সেই গুৱাহাটী বিশ্ববিদ্যয়ালয়ৰ ছাত্ৰ এজন
উম
সিও আমাৰ ইণ্টাৰ্ণশ্বিপটোকে কৰিছে।
উম
এইটো মানে কি তোৰ নাটকখন শিকিলে চাৰ্টিফিকেট এখনো প্ৰদান কৰা হয় যে। আৰু তোৰ আজিকালি নাটক শিকাতো অভিনেতা এজনতো পেচা হিচাপেও তো ল'ব পাৰা ন অভনে অভিনয়টো
উম বাৰু সেইবিলাক বা বাদ দেচোন হেতি কৰি মই মাজুলীত বহুত মানে জেগা ফুৰিলো আ কিন্তু বাইকৰ তেলৰ খৰচটোহে মোৰ হেৰি হল ঔ মানে তেল যেনেকে দাম বাঢ়িছে এ এক লিটাৰ তেলৰ দাম এশ সাত টকা টকা হৈ গৈছেগৈ তাকো তাত ইথনেল মিলোৱাটো আহে সেইবিলাক আছেই কিবা কিবি
এতিয়া তোৰ সকলো দিপুতে আৰু এশ সাত টকা মোৰ যে স্কুটি খনত মামাৰ স্কুটি আৰু বহুত তেল খাই আৰু এই তোৰ পাঁচশ টকা যেনে তেনে ভৰালে তোৰ সপ্তাহটো ভালকে চলে আৰু।
উম মোৰ এইখনে মাইলেজ তোৰ পালচাৰ ওৱান টুৱেন্টি ফাইভ ললো চছেকেণ্ড হেণ্ডকেহে লোৱা ছাৰ এজনৰ পৰা ললো এয়া তেল এতিয়া চল্লিশ বিয়াল্লিশ তেনেকে পঞ্চল্লিশ মান দিয়ে আৰু মাইলেজ। বহুত কম পাইছো কিন্তু মই প্ৰথম ভাবিছিলো কি মানে অ সিহঁতক কোম্পানীয়ে ক্লেইম কৰে যে গুগলত চাৰ্চ কৰা মতে বা কোম্পানীয়েও ক্লেইম কৰে সিহঁতৰ পচপন্নৰ পৰা পঞ্চাশৰ ভিতৰত মাইলেজ দিয়ে পালচাৰ ওৱান টুৱেণ্টি ফাইভ বা পালচাৰৰ কোম্পানীয়ে কিন্তু এতিয়া এইখন চলাওঁতেহে গম পাইছো। এখনৰ যে মাইলেজ চল্লিশ পঞ্চল্লিছ তেনেকুৱা ভিতৰতহে দিয়ে। মই প্ৰথম ভাবিছিলো কি এইখন ল'লে মোৰ কলেজলে অহা যোৱা তোৰ আধা লিটাৰ তেলত এক লিটাৰ তেলত দুদিন অহা যোৱা হৈ যাব বুলি ভাবিছিলো। কিন্তু এতিয়াতো সেইটো বহুত প্ৰব্লেম হৈ গৈছে। প্ৰথম ভবাৰ মতে নহ'লে কাম মানে আৰু পইচাও কেইটকা মান সৰহকে ভৰিছো।
একেতো মই এতিয়া স্কুটিখন উলিয়াই নিলেই তোৰ পঞ্চাছ টকাৰ তেল পুৰেই। কিন্তু চবেই ভাবে তোৰ স্কুটিখন লৈ আহিছে ইয়াৰ ইমান খৰচ নহয়। কিন্তু মই হে জানো ন সেই অহা যোৱা কৰিবৰ কাৰণে তেল বহুত পৰে ন।
উম, উম।
টো সদায় কলেজ অহা যোৱা কৰিব লাগে আৰু মই এই জানুৱাৰীত জিম জইন কৰিলোঁ যে। নাৰায়ণপুৰতেহে জিমটো জিমলৈ অহা যোৱা কৰোঁতেও তোৰ আধা লিটাৰ পৰি যায়। মানে তোৰ এদিনত আশী টকা হ'লেহে মোৰ মানে দিন তেলে আতে আৰু।
আহ! মোৰ এতিয়া প্ৰব্লেম ময়ো ভাবি আছো জীম যোৱা কথা ৰাণিং কৰিবলৈ যাবলৈ মনেই ন নোযোৱা হ'ল আৰু ৰাতিপুৱা সোনকালে উঠিব নোৱাৰা হয় পৰিলো। এতিয়া জিম যাম বুলি ভাবিলো জিম যাবলৈও পইচা গোট নাখায়। এতিয়া ফাডাৰৰ ইনকামটোতে কিমান চলিম নিজৰ ইনকাম নাই যেতিয়া কলেজ পঢ়ি আছো। প'পা ইনকাম হ'লে বা নিজৰ ইনকাম এটা হ'লে এতিয়া যাবলৈ ভাল। এয়া তাকো মই স্কলাৰশ্বিপৰ চিচস্কলাৰশ্বিপো নাপালো। যিটো কাৰণে মই যাব পাৰিম। অসুবিধাৰে বহুতখিনি মিলাই লৈ ভবা মতে নহ'লেও‌ এতিয়া কেতিয়াবা কেতিয়াবা দৌৰিবলৈকে যাওঁ মানে ৰানিংটো মাৰো। সন্ধিয়া ৰাতিপুৱা উম টাইম পালে তাকো।
মই তোৰ স্কলাৰশ্বিপ এটা পাইছিলো যে।
অ'।
তেতিয়াই তোৰ জিমটো জইন কৰি ল'লো কম্পিউটাৰটোও ল'লো। তেনেকেই আৰু লেপটপ এটাও ল'লো এনেকে কেইটামান খৰচ কৰিলো। এতিয়া তোৰ আৰু তোৰ দুদিন হৈছে এই ৰানিং কৰিবলৈও লৈছোঁ। ওচৰৰে খেলপথাৰ এখনত লগৰবোৰ আহে আৰু লগতে যাওঁ। ৰানিং কৰো তেনেক আৰু।
মোৰ আকৌ এই ফিল্ডখনলৈ দূৰ হয় এতিয়া বাইক লৈ গ'লে তেলখিনি এনে পুৰে। তেলখিনি মোৰ পইচাৰে ভৰাবলৈ মোৰ ইনকাম নাইয়ে যিহেতু ফাডাৰৰ পইচাৰে যাবলগীয়া হয়। আৰু তেতিয়া বাইকখন লৈ গ'লে তালৈ তেল পুৰা দেখি মই চাইকেলখন লৈ যাব লগীয়া হয়। চাইকেলখন গৈ পোৱালে গৈ পোৱালে তাত দলং এখন আছে সেইখনো ইমান আপ সেইখন উঠাওতেই মানে আধা শক্তি যায়ে মানে। দৌৰিবলৈ যোৱা এক্সাৰচাইজ সম্পূৰ্ণ হৈয়ে যায় মানে তাত দৌৰিলে আকৌ এক্সট্ৰা দৌৰাটো আছেই। মানে বহুত হেৰি হয়।
এইটোতো প্ৰব্লেম চবৰেই থাকিব ন তই নিজেই সেইটো সমাধান কৰিব লাগিব। আৰু চাইকেলখন চলাই থাকিলে নিজৰ কাৰণেই ভাল ন শৰীৰ চৰ্চাটো হৈ থাকে। বিভিন্ন বেমাৰ আ-আদিয়ে হেৰি কৰিব বাস কৰিব নোৱাৰে। এতিয়া
চাইকেলখন চলাই থাকিলে আৰু তোৰ হেই গাটোও বাচি থাকে ন' ফেটচ নহয় জমা নহয়।